অ, কিত কছা।
ম কাইছ হজাৰ
হা,
ম
কি কৰিছ, উম,
এ এনেই বহি আছো কুকোৱা কেইটামান চাই হাঁহ। চাই পালে বহি আছো।
অ, তাৰপিছতে হেৰি কি বুলি কয় এ হেৰি যে গান যে গান সেই ছোৱালীজনী যে বিয়া
অ,
ইমান ক্ষীণ তাইো নীলা পাটৰ কাপোৰযোৰ পিন্ধিছে ইমান ক্ষিণ মানে নায়ে আকৌ বেয়াও লাগিছিলে হেৰি তুনে দীঘলীয়া ৰাস্তাতো দিছে আৰু, দুই কাষে মানে মানুহ এ কি বহা সেইকণ দিছে আৰু বাকী কি ৰভাৱো ইমান অকণো ধুনীয়া নহয় মানে
উম,
তাৰপিছত গোঁসাঁই ঘৰৰ সন্মুখতো সেইকন দিছে বগাকে সেইকণতে ত গৈ উম,
ওচৰতেহে বিয়া বুলি চাগে ডাঙকে নাই পতা আৰু।
উম, আকৌ ইমান অৱস্থা পাতি ধৰিলে ভাল নহয় পইচা পাতি নাইয়ো চাগে, ঘৰতো আৰু ইমান ভাল নহয় নহয়, তাৰপিছতে আকৌ গোঁসাই ঘৰটোো সন্মুখত মানে জেগা বেৰি থৈছে সেইকণতে তাইক বহিবলৈ দিলো হয় কইনাক
উম,
হেৰি বগা কাপোৰে এনেই বেৰি থৈছে ইমান হেৰি ক'ত বানৰ্দা। খনৰ ভগা বাৰানদা এখনৰ মানে চেপত সেই তাইক মানে চোফা এখনতে আমাৰ ঘৰত থকা চোফা নিচিনা আৰু, সেইখন তাকো পুৰণা হৈছে মানে তেনেকুৱা এখনতে তাত বহি আছে সিফালে খেল এখনো দি থৈছো আৰু তেনে
ন অনা তাৰমানে টেন্টৰ ভালকে ন অনা।
অ, তেন্তৰে এই মুখকনহে তেন্ত মুঠ এনেই গীতখন ভালেই লাগিছে আৰু আগফালৰকন। এদিন দীঘলীয়াকে আউ অ, দীঘলীয়াকে ৰাস্তাটোলৈকে দি চকীখন মানে মুখামুখিকে দিব পাৰে, দিলে আৰু মানে অকমান সেই কাৰণে আৰু ভাল লগা কণ আৰু একো ভাল লগা নাই। তাৰ মানে হেই ভাল কাৰণে মানে বেয়াটো কাৰণে বদনাম নাই হোৱা তাৰমানে বেয়া লাগে ন, তেনেকুৱা ছোৱালী বিলিলাকে তাইতে গান চান গাই ফুৰে আগতে প্ৰগ্ৰেম চগ্ৰেম মোৰ গ যি পইচাই লগ নালাগে। দিয়ক নালাগে।
ফটো চটো ভিডিঅ চিডিও দি থাকে, তাই তাইও গলহেতেন ধুনীয়াকে ভিডিঅ' এটা দিবলৈ।
তাইো অ, তাইোতো মন যায় ধুনীয়াকে বিয়াখনে হেৰি হবলৈ এ অৱস্থা যোৰহত হেৰি তেনেকেতো তাই বিয়া হবলৈ পোৱা নাই মনটো চাগে কিমান সেই লাগে, বেয়া লাগে ন অ, আনৰ বিয়াবোৰতো খাই খাওঁতে ধুনীয়া ধুনীয়াকে গ চকী এখন থাকে, যেনে হ'লেও ৰভাখনত যিয়ে নহওক আৰু খোৱা বা যি নহওক অ খোৱা বা যি নহক মানুহে আজিকালি সেই পদূলিনাকে গেটখন সেইখন দীঘলীয়াকে কৰা আৰু এইখন কইনা বহা জেগাখন ধুনীয়াকে কৰা। সেইটো
উম, কয়না বহা জেগা যেনে হালেও অকণমান হেৰি কৰা, তুলননি বিয়াতে কৰে আৰু
উম। তুলনী বিয়াতে কৰে, আৰু তাহনী বিয়া হলে ইমান কৰিব নোৱাৰিলে মানে এনেই ভাত খোৱাই ধুনীয়াকে বস্তুকেইটাকে ভালকে দিব লাগে।
উম, উম, কিবা এটা নহয় কিবা এটা হেৰি হ'ব লাগে।
অ তাৰ সলনি তাই বিয়াখন নপাতাকে ঘৰ মানুহকেইটাক ধুনীয়াকে ভাত খোৱা বস্তু কেইটাকে দবল দি পেলাই পঠিয়াই দিব লাগে ভাল লগাকে। সেইটো কৰিব লাগে, ভাত পানী বাৰু ভালকে খোৱাইছে নিৰামিষ খোৱাইছে আৰু। নিৰামিষো খাই আমাৰ ভালকে খাইছো বাৰ এই খানাটো
অ, সিহঁত নামঘৰ মানুহে বনাইছে চাগে। সেইটো নামঘৰ মানুহে বনাইছে চাগে
নামঘৰ মানুহে নহয় পাৰি হেৰি বপাই যে চেংমা যে দোকানছে সিহঁতৰ। চেংমা যে ৰাজখোৱা ঘৰ যে প্ৰত্যেকটো সিহঁতৰ ঘৰ পৰিয়ালৰ ছোৱালী নে নাই জানো। নিভাগ যে নিছিলে লক্ষী যে নামকেইটা কৰিল।
দিব নাছ বাপে খা বনা
অ, বাপেকে বনাইছে হ'ব পায়, মই মানে খোৱা কথা ক'লো মানে, সিহঁতে কৈছে কেনেকুৱা হৈছে? এনেকে কলো মই কলো ভাল হৈছে ধুনীয়া হৈছে এনেকে কৈছে একো মছলা-চছলা নাই দিয়া গৰম যে এনেকে কৈছে মই একদম মছলা নিদিয়া পিয়াজ নহৰু তেনেকুৱা দিহে বনাইছো তেনেকৈ কৈছো, মন ধুনীয়া আছে ধুনীয়া আছে বৰ
মচলা-চচলা দিলে মানে কিব লাগে।
খুব গৰম যোৱা বোলে এই মছলা-চছলা খাই মানুহৰ পেট বেয়া হ'ব। সেইটো কাৰণে নাচোন বৰ ধুনীয়া হৈছে বোলে কচোন উঠিছে এয়া সি কেনেকুৱা হৈছে মই কলো ধুনীয়া আছিলহে।
উম।
সেইটো আগতে দেখাত অকণ ভাল আছিলে নহয় এতিয়া দাত দুটা নাই কিয়া সিদিনামান কথা পা হাঁহি হি দাতটো নাই। নহয় জানো ফৰিলে চাগে বয়সৰ কাৰণে হব পাৰে। নে এক্সিডেণ্টটো হ'ব পাৰে চাগে, ৰা পিটেকতো হেৰি কি বাপে
অ, অ, অ, মই আকৌ লক্ষী ধান দাত এটা নাই
নি নহয়, তাতে কি ভাল আছে? সেইটো চিল চননে বাব সেইদিনা আমাৰ ঘৰলে আহিছে এইটো অমুক বুলি কলি ইমান ইমান ধ্যানে নিদিলো মানে চিনি নাপাও, তাৰ পিছত কথা পাতি থাকো অ, উম।
এতিয়া সেই সিহঁতে খুকুবে কিৰ হলে গৈছে ন তাই?
ক শুকুবৈ, অ শুকুবৈ হেৰিয়ে কয় সিহঁত হেৰিহতৰ পৰিয়ালৰ সিহঁতৰ আমাৰ চাইডৰ সিহঁতৰ পৰিয়ালৰ।
অঁ, অ।
দুৱৰা সিহঁতৰ পৰিয়ালৰ মানে স টো পৰিয়ালৰ, উম।
অ
এইফালে সিহঁতৰ বৰুৱা পৰিয়ালৰ
অ অ
মোৰ চিন্তা পাওঁ
অ
ইমান ভাল বেয়া নহয়তো
ভাল পাই আছিলে আৰু চাগে
অ হ গান মায়ে কৈছে গান চান গাবলৈ যাওঁ দেই ল'ৰাটোও কিবা বজাই বোলে এটা
অঁ
হ'ব পাৰে নাই বোৰ পাই চাগে আজিকালি লৰা ছোৱালীোৰ আক অপ অলপ কৰব আগবঢ় থাকেই নহয় আৌ হয় নয় আগতেহে বলে বেয়া হিতে হে কিবা এটা থাকে প্ৰতিভা এটা
উম
সেইটোহে এইটো নাভাল ভ বাা মানুহৰ ঘৰে মানে লৰাটোৱে বোলে ভাল কিবা এটা কৰি থাকে হয়ে নহয় সেইটো আগলৈ বেয়া বুলি ভাবা
উম
যেয়া হেৰি আছে নে মালিক চন আছে
আছে হৈ আছে পকাতে পৰি আছে পকাতে পৰি আছে
অ
পকা
পকাত পৰি আছে
অ পকাত পৰি আছে বাইদৰে তাঁত বৈ আছে বাকী
লৰাটোৱে ইখিনতে কিবা কিবি কৰি আছিলে এই লৰা পেল এডোখত দিলো দি পেলাই খাই পেলাই কবালৈ গল হয়
অ
নুশুৱে ন
আছ নাই উ উম চেমাগুৰি হোটেলৰ মানুহজনী উ হোটেলখন যে আছে আমি যে চাহ খাই থাকো তেহেতৰ ঘৰত তাত হেৰি মানুহ এজনী থাকে চাহ তাহ দিয়া মানুহ এজনী কন গাভৰু নিচিনা মাগুৰবৰনিয়াকে নহয় গা এজনী অলপ হেৰি চাদৰমেখেলাই পিন্ধি থকা চাদৰমেখেলাই পিন্ধি থকা মানুহএজনী অকণ গাভৰ টাইপৰ অকণ মাগুৰবৰণে মানুহ এজনী থাকে নহয় দেখ দেখিছোঁ চাগে আগতে মানুহজনী ইমান ভাল পাও পাই এনে মানে যেন চিনাকি যেন আগৰকে বহুত যেন নিজৰ নিচিনা লাগে কিবা এটা আমি গ'লে মানুহ যেনেকে খাঁহিম অ তেনেকে হাঁহি মাৰি হেৰি কৰিব ব্যৱহাৰ কৰিব এবাৰ মোৰ জ্বৰ হৈ আছিলে ন গাটো জ্বৰ জ্বৰ লাগি আছে দেই বজাৰ বাঢ়ি নহয় ইমান ভিৰ হৈছে নহয় তাৰ আগত দেউতাককো গা বেয়াাই আছিলে দেউতাক গৰম পানী অকমান খুজিবি তাতে
উম
তোক দিব বোলো ছোৱালীজনী আছে বোৱাৰীজনী থাকে বোলো সেই কবি তোক দিব কলো টেবলেট টোপচোন গৰমানীৰ লগত খাটি নে কলো দেয়া সি খুজিম বোলে নোখোজো দেই বোলে বজাৰ বা বোলাক কি বুলি ভাবিব বাই তাৰপিছতে সে বুলি কলে তাৰ পিছতে নুখোজিলে তেনেকে ঠাণ্ডা পানী লগাই টেবলেট খালে তাৰপিছতে মই মোৰ অক অকণ গাাতটো বেয়া সিমান নহয় আৰু তাৰ পিছত বহুতে তাই মোৰ কলে আহি ইমান মানুহৰ মাজতো আহি পেলাই আ কৈছে গা অকন বেয়া নেকি মোৰতো অ গৰম পানী অ কি ঠাণ্ডা পানী ভাবি গৰম পানী খাবলৈ বেছি ভাল এতিয়ানো কেনেকো কও অ বুলি এনেকে কলো সেই ইমান ভিৰৰ মাজত সেই বুলি কৈছো তাত তথাবিও ত এনেকে চাহ সেইফালে বনাই আছে ইমান লৰালৰিকে ঠাণ্ডা পানী নাখাবা মই গৰম পানী কৰি আছো এনে কৈছে পালে
সেইকাৰণে বিষ মৰম লাগিয়ে গ'ল মানুহজনীলৈ সচাকে
দেখিছো চাগে মানুজনী মই
মানে ছোৱালী মানুহ নিচিনাও লাগে দেখিবলৈ।
এনেই দেখিয়ে কিবা এটা মানে অ', নিৰঞ্জন নিচিনা তায়ো পাই চাগে আৰু মানে হেৰি কৰে আকৌ
যে সেই নিচিনা পাই নেকি চাগে মই গৰম পানী কৈ আছো নাখাবা এনে চাবা লালকে ইমান সেইবোৰ তাই কিনে ইফালে চিছে সিফালে তাৰ মাজতে তাৰ গৰম পানীগিলাছ মোক ধুই দিছে দি পেল ত মানে গৈছে আৰু
উম
ধন্যবাদ
তাৰপিছত সেইফালে যে মাহী এজনী যে আহি থাকে হেৰি কৰি
শিকা দিবলৈ আহে যে সেইজনে শু আছে
শিকাই দিবলৈ
জিকা
অ'
এজনী মাহী
অ' হেল্ল'
কম আহি জিকা দিবলৈ আহে
চাক লৈ আহি কেতিয়াবা কেতিয়াবা আহিছে চাৰিলটো ফালৰ সিহঁতৰ মানুহ ঘৰ
অ'
এজনী মাহী আহি যোৱা অ', গম পালি আইদেউকো তেনেকে কনে ধপককে ধৰিব পাৰে
আঁতৰপ দেখি আহিছে তহ তৰ
হা তই মানে আতৰ পৰাহে দেখিছো আৰু
অ', আহি পাৰ সোমাই গ'ল ভিতৰলৈ
অ', সোমাই বত
অ'
অ,
তাৰপিছতে ধুনীয়াকে এতিয়া চাহ পেলাই বনাই পেলাই খোৱাবি আৰু।
উম
ন, ধেমালি কৰিছোঁ। লৰাটোও আহিছে মাকো আহিছে অ, কিবা যি আনিছে কিবা টোপোলা লৈ আহে নহয়।
অ,
সিহঁতৰ খতি খেতি কৰি থাকে যে ধুনীয়াকৈ আৰু,
উম, সঁচাকে সেৰিয় বহত
বহুত চিজিলকে কৰে বৰ ভাল লাগে। উম, বহুত ভাল লাগে বাৰীখন চাই।
বাৰীখনন মানে ইমান চফাকে নথয় বেলেগে, চিনেমা টিনেমা শ্বুটিং কৰিবলৈ ভাল আছে
দুঘ, মান মানে দহ ঘৰমানৰ যদি এ, এখন হেৰি হলতেনে বাৰি হলতেন নহয় হে, হলহতে, গাঁও হলতেন, এখন আদৰ্শ গাও হলটেন মানুহ হয়, নহয়? হ'ব দে, মই এতিয়া আলহী আছে যে, সিহঁতক চাহ দিমগে।
অ, দে, দে উম।